হয়
উম, কি কৰি আছা?
এ আছো এনেই। তুমি?
মই এয়া এনেই বহি আছো।
অঁ খোৱা বোৱা কৰিলা?
খোৱা বোৱা অঁ কৰিলো।
কি খালা?
এয়া সন্ধিয়া দাদাই পাস্তা বনাইছিলে তাকে খালো।
উম ঠিকে আছে দিয়া। কোৱাচোন কিয় ফোন কৰিলা? নে এনেই কৰিলা কিবা খবৰ খাতি ল'বলৈ?
নহয় বোলো মই আজি অলপ এনেই ঘৰৰ অলপ বাহিৰত গৈছিলো।
উম।
তাকেই আজিকালি ৰাস্তা পদূলিয়ে শিশু বিলাক নেদেখাই হ'লো মই।
অঁ, আজিকালিতো নেদেখা আজিকালি পোৱালি বিলাক চব মোবাইলতে ব্যস্ত।
আজিকালি মানে ল'ৰা ছোৱালীবোৰে ইমান খেলা ধূলা কৰা নেদেখাই হ'লো।
নাই নেদেখা আজিকালি মোবাইল ফোনে নন ষ্টপৰ ফ্ৰী ফায়াৰ, পাবজি এইবোৰ গেমৰ লগতে জড়ি ত পোৱালিবোৰ।
উম, আজিকালি ছ'চিয়েল মিডিয়া, গেম এইবোৰেই ন?
উম এইবোৰে আজিকালি পোৱালি জন্ম হোৱাৰ পৰা একে ডাঙৰলৈকে আমিওতো সেইবোৰৰ লগত এতিয়া জড়ি ত আগতে আমি কিমান খেলা ধূলা কৰিছিলো। কিন্তু এতিয়াতো সেইবোৰ নায়েই আজিকালি চব আৰু মোবাইলৰ লগতে জড়িত মানুহবিলাক। সৰুৰ পৰা একে ডাঙৰলৈকে। আজিকালি শিশুসকলে উম
মোবাইল চাইয়ে ভাত খাই তাকেইেতো মই ভাবো আজিকালি মানে ফিল্ডত দেখো ডাঙৰ ডাঙৰ ল'ৰাবৰে ফুটবল ক্ৰিকেট খেলি থকা। ভলীবল খেল থাকা বা সৰু - সৰু ল'ৰা - ছোৱালীবোৰ নেদেখোৱে আজিকালি।
নাই আজিকালি সৰু সৰু পোৱালিবোৰ নাই অ, থাকিলেও সিহঁতে অকল ৰ'দত ৰ'দত তে ৰ'দত ওলাব নোৱাৰে, থিয়ন্তৰ উম, সেইবোৰে কথা সেইটো কাৰণে সিহতেৰ কমজোৰ হৈ গৈছে আৰু আগৰ দিনত যেনেকে মানুহবিলাকে খেল - ধেমালি কৰিছিলে। আজিকালি নোৱাৰে সেইটো পাৰ শক্তি নহয়ছে পোৱালীবোৰৰ দেহত।
উম সেইটো হয় বাৰু আগত
সেইটো মাক বাপেকৰ গাতে দোষ কান, মাক বাপেকে পোৱালিবোৰক ঘৰৰ পৰা ওলাব নিদিয়ে। মোবাইলটো দিব আৰু। তে সেই স্ক্ৰীনটো, মোবাইল চাওঁতে চাওঁতে সিহঁতৰ চকুৰ লগতে উম ব্ৰেইনতো, অসুবিধা হৈছে ব্ৰেইনতো এইটো প্ৰভাৱ কৰিছে। কাৰণ ন নন ষ্টপ মোবাইল চাই থাকিলেতো মানুহৰ এনেও কিবা এটা ন কিবা এটা হ'বই আৰু কাৰণ সিহঁতত সৰু ন, সিহঁতৰ ইমানটো বুজিও নাপায় ভাল বেয়া কি বস তো সিহঁতৰ এতিয়া এতিয়া সিহঁতৰ শাৰীৰিক শাৰীৰিক হেৰি হ'ব লাগে গ্ৰথটো কিন্তু সেইটো শাৰীৰিক গ্ৰথ নহয় কিন্তু খেলিবই নাপায়। সেইবোৰ তেনেকুৱা এক্টিভিটি নকৰি শাৰীৰিক গ্ৰথ হ'বলৈ।
উম সিহঁতে ডেইলি গ্ৰথটো নহ'বইচোন সেনেকে। বৰ্তমান যুগৰ যুৱকবোৰৰ নিচিনা।
নহয় কাৰণে সিহঁতৰ একো খন মানে পাছলৈ সিহঁতৰ অসুবিধা হয়, সিহঁতৰ এইটো গ্ৰ গ্ৰ'থ নহয় কাৰণে সিহঁতে পাছত যিকোনো সমাধান কৰিব নোৱাৰা কামবিলাক কামবোৰ সমাধান কৰিব নোৱাৰে, ভাল ভাল হেৰি ল'ব নোৱাৰে।
উম, তুমি এতিয়া কি কবা বৰ্তমান যুগৰ যুৱকবোৰ আৰু
বৰ্তমান যুগৰতো শিশুসকলক দুখী লাভ নাই কাৰণ সিহঁতে যিহেতু সৰু শিশু শিশুৱে সদায় বৰ্তমান যুগত চবতকে অ মানে সলনি হ'বলগীয়া হ'ল নিজৰ মাক - দেউতাকবোৰ। অভিভাৱকবোৰ, অভিভাৱকবোৰ যেতিয়া সলনি হ'ব তেতিয়াতো এনেও শিশুটো ভাল হ'বই যেতিয়া স্কু শিশু এটা স্কুলৰ পৰা আহে, আহাৰ পাছত তাক সেই ভাত খাব দি পেলাই মোবাইলটো চাব দিয়াতকে তাক অকণমান টাইম শুল শুব দি আবেলি পৰত অকণমান ওলাই যাব দিব লাগে খেল - ধেমালিৰ জৰিয়তে বা চাইকেল চলাব বিভিন্ন এক্টিভিটি কৰিব দিব লাগে। কিন্তু আমাৰবোৰে কি কৰে? পোৱালি পাছবোৰ ওলাই গ'লে বেয়া হ'ব বুলি অকল উহু, মোবাইলটো চাই ভিতৰত শোৱাই থৈ দিয়ে তাৰ ফলত সিহঁতৰ একো হাত ভৰি একো নলৰি শৰীৰৰ তেজ চলাচল ভালকে নকৰিব, ঘাম নোলাবই, স্কুলত যি খেলা - ধূলা কৰে সেইয়া আহি পেলাই অকমান আবেলি খেলা - ধূলা কৰিব লাগে মনটো ভাল হ'ল তেতিয়া সিহঁত পঢ়িব মন যাব সেই মোবাইলটো চাই থাকোঁতে সিহঁতক পঢ়ি পঢ়াত মনটো নবঢ়া হয়।
উম কথাটো হয় বাৰু। এ যুগ পৰিবৰ্তনৰ লগে লগে আমাৰ পেৰেন্টছবিলাকো পৰিৱৰ্তন হৈছে আৰু শিশুবিলাকৰ পৰিৱৰ্তন হৈছে বাৰু।
কাৰণে শিশুসকলকতো দিগ দিগদাৰিত পেলাবগৈ বিপদত পেলাব। কাৰণ এইবোৰ উ এইবোৰ কৰাৰ কাৰণে সিহঁতে ঘপক ঘপক বস্তুবোৰ
শিকাৰ কাৰণে সিহঁতেতো হেৰি কৰিব নোৱাৰা হৈছে আজিকালি। সিদ্ধান্তবোৰ ভুলকে লয় উপযুক্ত বয়সত।
সেইটো হয় বাৰু কিন্তু। চব শিশু সেনেকা নহয় বহুত শি বহুত বহুতবোৰ শিশু মানে এই খেল ধেমালিৰ প্ৰতি আসক্ত।
তুমি কোৱাটো হয় কাৰ আজিকালি বাৰুতে অলপ অলপ অলপ হেৰিটো বাঢ়িছে, কাৰণ কিয় আগতে আমাৰ দিনতো আমিতো খেলা ধূলা কৰিয়ে ডাঙৰ হ'লোঁ, তাৰ পিছৰ অলপ প্ৰজন্মটোতো সেইটোহে অলপ কষ্টত ভুগিল এতিয়া মাক বাপেকবিলাক অকণ সচেতন হৈছে। সচেতন হোৱাৰ ফলত, মাক বাপেকবোৰে পোৱালীবোৰক বিভিন্ন খে খেল ধেমালিয়ে হওক, বিভিন্ন খেল ধেমালি স্কুলবিলাকেই হওক বা যিয়ে হওক ক্ৰীড়াৰ লগত জড়িত সেই স্কুলবিলাকত। নামভৰ্তি কৰাইছে, সেইটো ফলত সিহঁতে লাভ হৈছে আৰু সেইবোৰ ভৱিষ্যতে খেলিব গৈছে, সেইবোৰৰ ফলতেটো অসমত নাম হৈছে। ভাৰতত নাম হৈছে, সেইটো বাদে আজিকালি অলপ মানুহ অভিভাৱকো সেইটো আহিছে, সেইটো হয় বাৰু।
উম। সেইটো কথা হয় বাৰু, এই খেল ধেমালিৰ লগত জড়িত পিতৃ মাতৃবোৰৰ সন্তানবোৰে এতিয়া বিভিন্ন এথলিট বনিছে গৈ।
উম হয় বাৰু কথাটো হয়, মানে মানে আগতে যোনবিলাক পেৰেণ্টছৰ খেলাৰ প্ৰতি অলপ আগ্ৰহ আছিল। সিহঁতে নিজৰ পোৱালিবিলাক বিভিন্ন খেলত আগবঢ়াই ত আগবঢ়াই লৈ গৈছে। ফলত সে অ ভাৰতবৰ্ষ অ বা অসম অসমৰ নাম বাৰু হেৰি হৈছে জিলিকিছে।
সেইটো হয় বাৰু কিন্তু। চাব গলে আমাৰ ভাৰতবৰ্ষৰ পেৰেন্স বিলাকৰ তুলনাত, মানে বিভিন্ন দেশ চাব গ'লে চাইনাত তোমাৰ এইটোৰ উন্নতিটো বেছি খেল ধেমালিৰ প্ৰতি।
তেওঁলোকৰ মানে চাইনা দেশৰ মানে পেৰেন্টছ বিলাক, এই খেল ধেমালি এইবিলাকৰ প্ৰতি বেছি মানে তেওঁলোকৰ বিভিন্ন স্কিলছৰ প্ৰতি তেওঁলোক মানে, বেছি আগ্ৰহী মানে। এ যদি তুমি। ৰেকৰ্ড হিচাপে চাব যোৱা আমাৰ ইণ্ডিয়াৰ অলিম্পিকত। তোমাৰ দহ টো বাৰ বছৰত যিমান মেডেল জিতিছে।
উম সিহঁতৰ উম। হয় বাৰু আমাৰ দেশৰ তুলনাত বেলেগ দেশৰ খেলুৱৈবিলাকৰ খেলৰ প্ৰতি গুৰুত্বটো বেছি।
ক্ষেত্ৰতো আমাৰ ভাৰতবৰ্ষতকে বেলেগ দেশবোৰ আগবঢ়া।
আৰু সেই আমাৰ ফুটবলৰ আমাৰ দেশত ক্ৰিকেটৰ বাবে জনপ্ৰিয়তা আছে খেলৰ প্ৰতি। খেলৰ কথা ওলাওঁতে মই এইটোও ক'ব গৈছো যে, আমাৰ ইয়াত ক্ৰিকেটৰ জনপ্ৰিয়তা আছে, কিন্তু ফুটবলৰ জনপ্ৰিয়তা থকা থাকিলেও কিন্তু আমাৰ ইয়াত তেনেকুৱা টিম নাই যেনেকে এতিয়া ইণ্ডিয়াই ইণ্ডিয়াত বিশ্বকাপ কেইবাৰ জিকিছে ন ক্ৰিকেট ৰ ফালৰ পৰা কিন্তু হেৰিত ফুটবলত বিশ্বকাপ আমাৰ ইণ্ডিয়াৰ পৰা এটা ভাৰতবৰ্ষৰ পৰা এটা টিমো যাব পৰা নাই।
এতিয়া তোমাৰ মূল দুখটো হৈছে আমাৰ ভাৰতীয় জনসংখ্যাৰ গাত।
উম
কাৰণ তুমি এতিয়া ভাৰতৰ জনসংখ্যাবোৰ চোৱা তুমি আমাৰ ভাৰতৰ জন জনসংখ্যা সমূহে কি কৈছে ভাৰত চৰকাৰে কি কৰিছে। ভাৰতত মেচি আৰু ৰনাল্ডৰ মূৰ্তি বনাইছে। কিন্তু আমাৰ ইণ্ডিয়ান প্লেয়াৰ চুনীল চেত্ৰীয়ে আজিলৈকে
অ হয় নাই নাই সেইটো আমাৰ অসমত যোনটো থাকে, ভাৰতত যোনটো থাকে। সেইটোৰ প্ৰতি মানুহৰ গুৰুত্বটো কম আমাৰ জনসাধাৰণৰ তাক আগবঢ়াই লৈ যাবলৈ গুৰুত্ব টো কমাই দিয়ে কিন্তু বেলেগ বেলেগ যৰে হওক ৱেষ্টাৰ্ণ হওক যৰে হওক সিহঁতক আমি বেছি আঁকোৱালি লওঁ।
বেলেগ বিদেশী খেলৰ প্ৰতি তেওঁলোকৰ আসক্তি বেছি।
উম সেইটো হয়। সেয়াই কি কবা আৰু কিন্তু আহিব একসময়ত। এতিয়া আমাৰ ফুটবল টীমেও ৱৰ্ল্ড কাপ খেলিবগৈ। আৰু আমাৰ ভাৰতৰ নাম উজ্জ্বলাব। এনেকুৱাতো আহিবই এদিন আৰু আহিছেও অলপ বাঢ়িছে মানুহ। আগতে ফুটবলৰ জনপ্ৰিয়তাটো মাজতে অলপ কমি গৈছিল। কিন্তু এই দুহেজাৰ ছাব্বিশ চনৰ ফুটবলৰ জনপ্ৰিয়তা আকৌ উঠি অহা যেন লাগিছে কাৰণ বহুত লোকে এইবাৰ ফিফা ৱৰ্ল্ড কাপ চাইছে।
হয় হয় লাগিছে বাৰু লাগিছে।
সকলতো এটা খেলকে গু ৰুত্ব দিলে নহ'ব ন, চব ফালৰ পৰাইতো আগবাঢ়ি যাব লাগিব। কাৰণ পৃথিৱীত অকল এটা খেল দিয়ে মানুহক জীয়াই থাকিব নোৱাৰে বা আমাৰ পৃথিৱীৰ হেৰিত ভাৰতবৰ্ষত অকল এটা খেলেই নেখেলে। অকল যে ক্ৰিকেটে খেলে সেইটো নহয় আমাৰ ভাৰততো প্ৰতিটো খেলেই আমি সমানেই গুৰুত্ব দিয়া হয় ভলীবল হওঁক, ক্ৰি কেট হওঁক, ফুটবল হওঁক, বেডমিণ্টন হওঁক, টেনিছ হওঁক, কাবাডী হওঁক। চবেইেতো আমি গুৰুত্ব দিয়া হয়।
উম মূল কথা এইটোয়ে আমাৰ ভাৰতবৰ্ষ যদি গ্ৰোথ কৰিব লাগে তেন্তে শিশুসকল জন্মৰ পৰাই তেওঁলোকে ষ্ট্ৰং হব লাগিব।
উম সেইটোৱে জন্মৰ পৰাই কিন্তু ইমিউনিটিষ্টম
মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হব লাগিব তেতিয়াহে আমাৰ ভাৰতবৰ্ষৰ কাৰনে গ্ৰ' কৰিব পাৰিব।
হয় কথাটো, উম সেইটো হয়। কাৰণ সিহঁতৰ গে অলপ হেৰিটো ভাল হ'লে গঠনটো ভাল হ'লে সিহঁতে খেলিব পাৰিব, মন দিব। বা বেলেগতকে অকণ বেলেগৰ বেলেগ ভাৱে ভাবিব পাৰিব কথাবোৰ। নোৱাৰি ব সেইটো হয়।
তেওঁলোকে নিজৰ গ্ৰথৰ ওপৰত গুৰুত্ব দিব লাগিব। তেতিয়াহে ভৱিষ্যতে তেওঁলোকে দেশৰ বাবে নিজৰ ফেমিলিৰ বাবে
উমঁ' উমঁ'। শিশুসকলকতো কোৱাৰ আগতে সেইবোৰতো মাতৃ-মাতৃ পিতৃ বিলাকক বেছিকে গুৰুত্ব দিব ক-ক'ব লাগিব কাৰণ কিয় সিহঁত মাতৃ পিতৃবিলাকে বা অভিভাৱকসকলে যেতিয়া পোৱলিটো উলিয়াই পঠাব যে যা খেলিবলৈ আগবঢ়াই তুলিব, তেতিয়া পোৱালিটোৱে সেই সুখটোত ভাল এটা হেৰি দেখাব পাৰিব ন।
উমঁ' কথাটো হয় বাৰু।
সেইটো কাৰণে মাক বাপেক সকলে যাতে পোৱালিবোৰ উলিয়াই দিয়ে ভালকে। তেতিয়াহে আমাৰ দেশখন অলপ হেৰি হ'ব আগবাঢ়ি যাব। জিলিকি উঠিব নে কি।
আমাৰ ইণ্ডিয়ান পেৰেন্টছ বিলাক এতিয়া যে এনেকুৱা তোমাৰ সিহঁতে ভাবে যে পঢ়িলেই চ'ব হয়। আমাৰ ইণ্ডিয়ান পেৰেন্টছবোৰে। যদি পঢ়িলেই চ'ব হয় বেলেগ একো খেলা-ধূলা বেলেগ স্কিলছত একো ফিউচাৰ নাই বুলি ভাবে।
হয় কথাটো কিন্তু হয় মানে এফালৰ পৰা চাব গ'লে হয়, কাৰণ পঢ়া শুনাটো মানুহৰ দৰকাৰী। পঢ়া শুনাক বাদ দি মানুহে একো চলিব নোৱাৰে কাৰণ পঢ়া শুনা থাকিলেহে বিবেক বুদ্ধি থাকিলেহে তোমাৰ এই এই জটিল দুনীয়াখনত তুমি চলিব পাৰিবা। বেলেগৰ লগত কাণ মিলাই কাৰণ তোমাৰ যদি সেই বিবেক বুদ্ধিটো নাথাকে আৰু বিবেক বুদ্ধিটো আহিব ক পৰা, তুমি পঢ়িলে শিক্ষাৰ শিক্ষাৰ পৰাই তোমাৰ সেই বিবেক বুদ্ধিটো জন্ম হ'ব বা সমাজত কেনেকে বাস কৰিব সেইটো জন্ম হ'ব। সেইকাৰণে তুমি পঢ়া শুনাটো থাকিবই লাগিব। তাৰ উপৰিও সি পঢ়া শুনাটোতে অকল আগবাঢ়ি নোযোৱাকৈ বিভিন্ন বিভিন্ন ধৰণৰ খেল আছে খেলৰ লগতে বহুত বিভিন্ন ধৰণৰ স্কিল আছে। খেল বিলাক আছে, সেইবোৰ যাতে গ্ৰহণ কৰি পোৱালি বিলাকক তাতো আগবাঢ়ি যাবলৈ গুৰুত্ব দিব লাগে। শিক্ষাতো এটা থাকিবই লাগিব শিক্ষা নাথাকিলেতো বেলেগ জগতত আগবাঢ়ি গৈ লাভ নাই। কাৰণ কিয় শিক্ষাই শিক্ষাই মেইন ন চবতকে। শিক্ষাৰ লগতে এইবোৰ থাকিব লাগিব আৰু এইটো আমাৰ ভাৰতীয় পেৰেছবিলাকৰ অভিভাৱক বিলাকৰ এইটো এটা ভুল ধাৰণা যে অকল শিক্ষাটো থাকিলে চাকৰি এটা পালে চ'ব গোটেই খিনি হ'ব। চাক কৰিতো গোটেইখিনি নহয়, পোৱালি সেই শিশুটি কিহৰ ওপৰত বেছি গৰুত্ব গুৰুত্ব আছে, বাকী শিশুটি কিহৰ প্ৰতি ৰাপটো বেছি ওপৰত যদি গুৰুত্ব দিয়া হয় তেনেকে সেই শিশুটি ভৱিষ্যতে সেই চাকৰিটো নাপালেও সি ভাল এটা খেলত ধেই কৰিব পাৰিব স্কিলত বেলেগ এটা সেৰিত গৈ নিজৰ হেৰিটো উপস্থাপন কৰিব পাৰিব। নে কি কোৱা?
হয় বাৰু কিন্তু মোৰ মতে মানে শিক্ষাৰ উপৰিও অন্যান্য স্কিলছত গুৰুত্ব দিলে তেওঁ নিজৰ শিশুটোৰ ভৱিষ্যত বনাব পাৰে কাৰণ তুমি এতিয়া চাব গ'লে তুমি চাবা এতিয়া আমাৰ অসমৰে হিমা দাস হিমা দাসকে চোৱা তুমি এতিয়া তেওঁৰনো কি শিক্ষা আছে। তেওঁ এখন সামান্য গাঁৱৰ পৰা উঠি অহা ছোৱালী আৰু তেওঁ তেওঁতো একো বিশেষ শি শিক্ষা নাই।
উমঁ।
আৰক্ষী বিভাগত জানো তেওঁ চাকৰি কৰি থকা নাই?
কৰিছে-কৰিছে সেইটোৱেতো। উমঁ, হয়। নিজৰ দায়িত্ব- পালন কৰি আছে ন' আৰক্ষী বিষয়া হিচাপে সেইটো হয় বাৰু কথাটো।